নমস্কাৰ হয় কি কৰি আছে আপুনি।
মই এতিয়া বহি আছোঁ আপুনি।
মইও এয়া অলপ ভাত খাই কিনে অলপ বহি আছোঁ। পিছে আপোনাৰ দিনটো কেনে গ'ল।
দিনটো ভালে গ'ল আজি ৰবিবাৰ কলেজ তলেজ বন্ধ। ফুৰিব গ'লো।
ক'ত ফুৰিব গ'লে আপুনি।
এনে এই ওচৰতে এটা ফিল্ড আছিল ফিল্ডত গ'লো। তাতে বহিলোঁ ফটো-চটো উঠিলো।
আচ্ছা। অকলে গৈছে নে লগৰ ল'ৰা বা লগৰীয়াহঁতৰ লগত।
লগৰ লৰাহঁতৰ লগত গ'লো। আপোনাৰ দিনটো কেনেকুৱা গ'ল।
মোৰো আজি দিনটো ভালেই গৈছে এনে তোমাৰ। কলেজ খোলা নাই কিন্তু যিহেতু আজি ৰবিবাৰ। অল সন্ধা ওলাই গৈছিলো লগৰ ল'ৰা। অলপ ফুৰি আহিলোঁ তেনেুৱাকে ফুৰি আহি। এনে তাৰ ঘৰত আহিলো আৰু জলদিকে তেনেকেই আছে। যে আপোনাৰ প্ৰিয় ৰং কি।
প্ৰিয় ৰং মোৰ প্ৰিয়। ৰং এ ব্লু আপোনাৰ।
মোৰ আচলতে বগা হয় আপোনাৰ ব্লু কিহৰ কাৰণে।
এতিয়া। ব্লুটো চবৰ তাতে ভাল লাগে নহ সেইকাৰণে।
নাই মানে আপোনাৰ এটা বিশেষ কাৰণ থাকিব নহ যেনেকে। আকাশখন নীলা সেইকাৰণে আপোনাৰ। এ মানে নীলা হ'ব পাৰে তেনেকুৱা। বা কি ভাবে আপুনি।
মোৰ লগত মেচ কৰে নীলাটো।
আচ্ছা মানে আপুনি ভাল পায় আৰু।
অ ভাল পাওঁ আপোনাৰ।
অ মোৰো তেনেকুৱা বগাটো ভাল লাগে কাৰণ এ বগাটো। চালে এনেকুৱা লাগে যেন কিবা শান্তি কিবা এনেকুৱা চাই আছোঁ বা আহ চালে। মনত শান্তি লাগে আৰু তেতিয়া মানে কি এনেকুৱা। বগা বগাটো এনেকুৱা কৰিব পাৰি যে এনেকুৱা ভাবিব পাৰি যে মানে মানুহৰ মনত। চাব বহুতৰ মানুহৰ মনত অহংকাৰ থাকে বা হিংসা ভাৱটো থাকে ত'। বগা চালে শান্তিটো মই এইটো মানে। ভাবো যে নিজৰ লগতে যে মই যাতে বগা নিচ বগা ৰঙৰ নিচিনা হওঁ। যাতে মোৰ মনত অহংকাৰ বা হিংসা ভাৱ নাথাকে বেলেগৰ।
আ।
মোৰ বগা ৰংটো বেছিকৈ প্ৰিয়। পিছে আপোনাৰ আহ প্ৰিয় উৎসৱ কি কোনটো উৎসৱ বেছি ভাল পায় আপুনি
মই কপ এনে বিহু ভাল লাগে
আচ্ছা বিহু আপোনাৰ প্ৰিয় হয়
অ
কাৰণ কাৰ মোৰো বিহুৱে প্ৰিয়
কাৰণ বিহু বিহুত ডেন্স হয় গান হয় বহুত ডাঙৰ ডাঙৰ ছিংগাৰ আহে
হয় আমাৰ যে বিভতি নিটা হয় ন আপুনি যদি জানে
অ
তাৰে তিনিটাৰ ভিতৰত আপোনাৰ কোনটো বেছি ভাল লাগে আচ্ছা এ কাৰণটো
কাৰণ ৰঙালী বিহুত
হয় গম পাইছো হয় মানে কি ৰঙালী বিহু যে নাচ গান কৰা হয় বিহু নাচা হয় হয় গম পাইছো আৰু আমাৰ এয়া অ আমাৰ কি কয় খেলপথাৰবোৰত মানে ফাংচন টাইপ কৰা হয় বহুত ডাঙৰ ডাঙৰ গায়ক মাতে হয়নে
অ পিছে আপোনাৰ পিছে আপোনাৰ চিংগাৰ ভাল লাগা চিংগাৰ কোনটো
আচ্ছা ম মৰিতো বৰ্তমান মোৰ বৰ্তমান মানে কি মই সৰুৰ পৰা মই জুবিন গাৰ্গটোক বেছি ভাল পাওঁ বহুত ভাল পাওঁ এ কিন্তু এতিয়া কি আহ ঢুক কথা কি এতিয়া আমাৰ মাজত নাই কিন্তু তেওঁ নাথাকিলে কি হল মানে কি তেওঁৰ গানবোৰ হওক তেওঁৰ কথা তেওঁৰ ছবি তেওঁ মানে কি আমাৰ অসমীয়া মানুহৰ প্ৰত্যেক অসম অসমীয়া মানুহৰ কি দেহে মনে থাকিব তেওঁ মানে কি মুখে মুখে থাকিব যে তেওঁ এজন বিখ্যাত ব্যক্তি আছিলে অসমৰ বা পৃথিৱীত ত তেনেকুৱাকে চবৰে লগত চবৰে সৈতে জীয়াই থাকিব তেওঁ তেওঁ আছে তেওঁ আমাৰ মাজতে আপোনাৰ আপোনাৰ কোন প্ৰিয়
মোৰো জুবিন গাৰ কে
নাই আৰু তাক কোন কোনটো গান বেছি ভাল লাগে আপোন
তাত জুবিন গাৰ্গৰ প্ৰিয় গানটো এ, মায়াবিনী
আচ্ছা, মায়াবিনীটো বেছি ভালপায় আপুনি?
অহ।
আপুনি ক'বাত ফুৰিব' গৈছিলে জানো?
মই ফুৰিব গৈছো বহুত জাগাত, শ্বিলং চাইদ গলো
অ, কেনেকুৱা লাগিছে আপোনাৰ তাতে যায়কেনে কেনেকুৱা? মানে ক'বচোন আপোনাৰ-আপোনাৰ ফিলিংটো বা কেনেকুৱা?
ফিল টো বহুত ভালেই ঠাণ্ডা জাগা ঠাণ্ডাজ জাগা পাহাৰ পৰ্বত আছে আৰু ৱাটাৰ ফল আছে
হয়, যিবোৰ ঝৰ্ণা আমাৰ
অ,
আহ, আৰু?
আৰু তাতে ফটো চটো উঠিলো বহুত ধুনীয়া আৰু প্লেচ জাগাটো
তাৰে মানুহবোৰ কেনেকুৱা পালে মানুহবোৰৰ লগত কথা পাতিছিলে নে?
মানুহবোৰ বহুত ভাল বাহিৰৰ পৰা মানুহআহিলে সন্মান কৰে।
হয়, হয়, হয়, মানে ভাল পাইছে আৰু আপুনি ন?
অ, পিছে আপুনি কৰ'বাত গৈছিল নে?
মই ময়ো শ্বিলঙতে গৈছিলো মানে, শ্বিলঙত গৈছিলো আৰু এবাৰ মই হাহিম গৈছিলো অসমত মানে, হাহিমটো এ, শিল মানে হেৰিতো আছে মেঘালয়তে অলপ পাৰ্ট আছে অলপ অংশ আছে হাইমৰ আৰু আৰু আৰু অলপ অংশ অসমতো আছে, মই অসমৰ থাকাখিনি গৈছিলো তাতেও মানে তেনেকুৱা বেছি পাহ মানে পাহাৰৰ ফালে যোৱা নাই, এহ কিন্তু আহ, মানে তাতে ভাল আছিল আৰু ঝৰ্ণা আছিল তাৰপিছত এই, আমাৰ কি, কয় এটা হেংগিং ব্ৰিজ আছিল যিটো আমাৰ মানে কি মানে খুটা নাথাকে ব্ৰিজৰ দলংটোৰ নদীৰ ৰেদি গেছিলো ত, তাতে গৈছিলো আহ, মানে কি, নদী তাতে কি হয় যেতিয়া আমি খোজকাঢ়ো ন, তাৰে মানে ব্ৰিজৰ ওপৰেদি এ, দলংটোৰ ওপৰেদি ত, কি কয় লৰি থাকে মানে অলপ ভয় লাগে। লাগে চিঙিযাব নিকি মানে ৰছিদি এই পাহাৰৰ গছত বান্ধা থাকে এ, দলংটো ত, এ এই মানে এই সিটো পাৰৰ পৰা সিটো পাৰলৈ যাব সেইটো পাহাৰৰ-পাহাৰৰ ফাললৈ যাবলৈ সেইটো ব্যৱস্থা কৰা হৈছে। তো, তেনেকে আমি গৈছিলো লৰি থাকে ভয় লাগে। আহ, মই যেতিয়া ক্লাছ চছেভেনত আছো তেতিয়া আমাক স্কুলৰ পৰা লৈ গৈছিলে বহুত ভাল লাগিছে আমি গোটেই লগৰ লৰাবোৰৰ সৈতে গৈছিলো ফূৰ্তি কৰিছিলো আৰু তাতে এ, এটা কথা কি পাহাৰ ওৰ ফালত গৈছিলো ন, তাত মানে বহু জীৱ জন্তু আছ মানে মজা লাগিছে ডাঙৰ ডাঙৰ হাতী আছিল হাতী দেখা পোৱা নাছিলো কিন্তু হাতীৰ ভৰি চাপবোৰ যে সেইবোৰ দেখা পাইছিলো আৰু তাতে তাৰে মানুহবোৰক কৈছিলে যে এ, হাতীবোৰে মানুহ মাৰে বুলি সেইকাৰণে মানে বেছি দূৰলে যাব দিয়া নাছিল তাৰে ল লোকেল মানুহবোৰ যিবোৰ উম, আৰু গাহৰি আছিল বহুত এ, তেনেকুৱাকে বহুত মানে জীৱ জন্তু চাইছো আহ, ফুৰিছো পাহাৰ মোৰ ভাল আৰু কি, হম, ছিলংৰফালে গ'লে আপুনিতো জানেই গৈছিলোতো কি হয় মেঘবোৰ চব বহুত ওচৰত থাকে ভাল লাগে ন?
অ, বহুত ভাল লাগে-লাগে যে, পাহাৰৰ তলতে নেকি?
অ, এনেকুৱা লাগে বাকীবোৰ মানে কি, আমি মেঘৰ ওপৰত থকা যেন লাগে।
অ,
অ বাকী মই যোৱা বছৰ এই শ্বিলঙত গৈছিলো এ লাইটলুম বুলি জোগা এখন এটা আছে আৰু আৰু এই আমাৰ চভেন ভেন মানেভেভেিক্াৰ যে ৱাটাৰ ফল টো যে
অ
একেলগে এ সাতটা জনা যে আছিল ত তাতে গৈছিলো ত তাৰেও মানুহ বোৰ ভাল লাগিছে তাৰে জাগা বহুত ভাল লাগিছে মানে কি হয় গুৱাহাটীৰ তুলনাত তাৰে জেগাতটো বহুত ঠাণ্ডা
বহুত ঠাণ্ডা আৰু ভাল অ
সেইকাৰনেে ভাল লাগিল আমাৰ গুৱাহাটী চাব আহ আমাৰ ইয়াতে অলপ গৰম মানে যিহেতু ত মানুহ চানুহ বহুত বছি গাড়ীৰ মটৰ বেছিকে চলে ত' সেইকাৰণে গৰম বেছি তাতে তেনেকুৱা নহয় তাতে ঠাণ্ডা ভাল লাগিছে তোৰ আৰু আপোনাক আহ যদি ভৱিষ্যতে যদি এনেকুৱা কৰা হয় যে এ দুটা জাগাত পৃথিৱীৰ এ গোটেই দেশবোৰৰ ভিতৰত দুটা দেশত যাব দিয়া হয় বা চান্স দিয়া হয় আপোনাক ত আপুনি কোনকেইটা দেশত যাবলৈ খুজিব
মই ফাৰ্ষ্ট যাম কাশ্মীৰ আৰু তাৰ পিছত যাম মহাৰাষ্ট্ৰ।
আচ্ছা আপুনি যদি মানে ভাৰতৰ ভিতৰ কথা কলে মই দেশৰ কথা কৈছো, কোন দুটা দেশত যাব খুজিব?
কোন দুটা দেশত?
হয় হয়। বা এতিয়া এনেকুৱা ধৰক, এ আমেৰিকা হওক, জাপান হওক, কোৰিয়া হওক।
অ মই ৰাছিয়াত যাম।
আচ্ছা ৰাছিয়া যা
ৰাছিয়া বা আৰু চৌদি আৰব।
অহ। কাৰণটো মানে ৰাছিয়া আৰু চৌদি আৰব যোৱা কাৰণটো মানে কিবাটো কাৰণ থাকিব ন আপোনাৰ।
অহ ৰাছিয়া‌ চৌ। তাৰমানে দেশটো বহুত ধনী আৰু। বহুত ডাঙৰ ডাঙৰ বিল্ডিং আৰু বিজনেছ। বহুত মানুহবোৰৰ। আৰু। চৌদি আৰবৰ এইটোয়ে যে তাৰে মানুহবোৰ ভাল। আৰু মানুহ গলে সন্মান কৰে বাহিৰৰ পৰা।
হয় হয়।
আৰু জাগা খিনিও বহুত ভাল অহ।
পিছে আপুনি এনে কিবা কৰে নে নাই মানে যেতিয়া আপুনি খালী বা এনেই বহি থাকে। এ বা এনেই আপোনাৰ মানে টাইমটো ধৰক এনেই আপোনাৰ আজৰি সময়ত কিবা কৰে নে নাই।
কৰোঁ মই ড্ৰইং চৰিং ড্ৰইং আকোঁ। বা কিবা ডায়েৰী লিখোঁ।
আচ্ছা মানে কি আপোনাৰ ডায়েৰী নিলিখে আপোনি। নিজৰ মানে দিনটোৰ কথা লিখে নে বেলেগ কিবা লিখে।
জীৱনৰ কথা লিখোঁ।
আপুনি দিনটোত কি কৰিলে নকৰিলে আপোনাৰ ভাল মোমেন্ট বোৰ ভাল হেৰি তেনেকুৱা লিখে।
অহ পিছে আপুনি কি কৰে।
আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে এইটো বস্তু।
মই তিনি, চাৰি বছৰ হ'ল।
ইমান ইমান দিনে লিখি আছে মানে।
অ'।
আচ্ছা ভাল দিব মানে কামটোতো ভাল, মানে বস্তু কিছুমান বস্ মনত নাথাকিলে বা দেট ছেটবোৰ চাই কিনে, তেতিয়া মানে পঢ়ি কিনে হয়তো ভাল লাগে কিছুমান কথা মনত নাথকিব পাৰে ন'।
অহ।
উম, দিয়ে আজিলৈ হ'ব। হয়, মই মই এনেই মই এ বি-বিশেষ একো নকৰোঁ। কিন্তু আজৰি সময়ত থাকিলে মই গান চান গাওঁ, গান শুনো, ভাল লাগে গান শুনিলে আপুনিতো গান শুনি চাগে।
অহ।
অ', য'তে যেনেবা মই গান চান শুনো আৰু। আৰু কেতিয়াবা ধৰক কেতিয়াবা মোবাইলতে কিবা মোৰ উম, ভাল লগা বস্তুবোৰ চাওঁ। মইটো তেনেকুৱা।
হা।
বি কালি ল
অহ।
পিছত লগ পাম।